অ', শুনিছা?
অ', শুনিছোঁ কি কৰি আছা?
অ', এনে আছোঁ মোবাইলটোকে চাই আছোঁ ৰ'বা।
পিছে কি খালা?
অ', এতিয়াতো এনে চাইে খালোঁ ৰ'বা। চাহ আৰু মায়ে এনে মালপু পুৱা বনালে হেয়াই খালোঁ আৰু চাহ মালপোৱা। তুমি কি, কি খালা, কিহেৰে চাহ খালা পাছে?
মই এনে আৰু। চাহ আৰু বিস্কুট খালো। পিছে তুমি হোষ্টেলত আছ -ছানে? ঘৰতো আহিছা?
ঘৰলৈ আহিলো বা কালিয়ে আহি পালো। আহিয়ে মানে আজি এইয়া মায়ে এতিয়া চাহ দিলে। খালো। তাকেই খাই কেনে বহি আছিলো আৰু।
হয়।
তুমি আহিলানে নাই পেছে?
মইতো কালি আহিম। আজি ছুটি দিয়া নাই। কালিৰ পৰা আমাৰ গৰম বন্ধও যে।
অহ। ঘৰলৈ গঘ মনত পৰে ন। এনেকুৱা মানে আমি হেৰিত থাকিব হলে
একদম মনত পৰি আছে। পিছে তুমিতো আহিলা, কেনে লাগিল আহি কিনে? ভাল লাগিল নে? ভালতো লাগিবই নিশ্চয়।
অহ। ভালতো লাগিব কাৰণ ইমান দিন সেইটো অপ অপেক্ষাত থাকো আমি। কেতিয়া আমাক বন্ধ দিব, আমি আহিব পাম। ঘৰৰ মানে ঘৰৰ যোনবোৰ খাদ্য থাকে, সেইবোৰ খাব পাম। আৰু নিজৰ ঘৰৰ মানুহ মা- দেউত লগ পাম। ভাইটি-ভন্টিও, ভাইটি-ভন্টি লগত কাজিয়া কৰি থাকিলেও মানে সিহঁতকো মনত মোৰো সিহঁতকো লগ পোৱাৰ এটা আশা থাকে আৰু। আহি ভাল লাগিছে। আৰু মানে এতিয়াহে আকৌ ভাল লাগিছে। আহি ইয়াতে শান্তি পাইছো আৰু মনটোত।
হয় মোকো কেতিয়া মানে কালি আহিব যেন, কালি দিনটো কেতিয়া আহিব যেন লাগি আ মানে একদম ঘৰৰ মানে বহুত মনত পৰিছে। মানে ঘৰত যেতিয়া থাকো তেতিয়া ভাবো, মানে তেতিয়া মই ভাবো যে কেতিয়া মই মানে বাহিৰত যাওঁ। বাহিৰত ওলাই যাও বা এনেকুৱা লাগে কিন্তু যেতিয়া মই বাহিৰত, যেতিয়া মই মানে আহিলো বা গম পালো তেতিয়া মানে বহুতো এতিয়াই গ'ম পাই যে ঘৰৰ কিমান মনত পৰে বা ঘৰৰ কিমান পৰিয়ালটোৰ গুৰুত্ব আছে মানে তেতিয়া ঘৰত আছো, তেতিয়া- তেতিয়া মানে ঘৰ পৰা ওলাই যাও বুলি বা ঘূৰিব যাওঁ এনেকুৱা লাগিছিল আৰু।
হয়। হয়। মইয়োটো ম মানে যেতিয়া সৰু আছিলো আৰু এ মানে নাইন, এইট মানত পঢ়িছিলো। তেতিয়া মানে কে কেতিয়াবা যদি কিবা মায়ে বা দেউতাই কিবা কয় দে খং উঠি যায় মানে। খঙতে গৈ নাথাকো ঘৰত। এ তহঁতে মোক বুজি নোপোৱা এনেকুৱা টাইপত কৈ মানে ঘৰৰ পৰা মানে খঙত গুচি যাব মন যায়, এনেকুৱা লাগিছিলে। এতিয়াহে গম পাইছো মানে নিজৰ পৰিয়ালৰ গুৰুত্বটো কিমান হেৰি আৰু নিজৰ জীৱনত যে পৰিয়ালটো নাথাকিলে নিজৰ জীৱনতো একো যেনে নালাগিব ন। আমাৰ যদি নিজৰ মা- দেউত -তা যদি আমাৰ লগত নাথাকে কিমান এটা দুখৰ কথা যি এতিয়া আমাৰ, তেতিয়া মানে কিমান, এতিয়া চাবা আহ হোষ্টেলত থাকি আমি নিজে কামবোৰ কৰিব লগা হৈছে। নিজৰ ভাত নিজৰ ভাত বনাই খাব লগা হৈছে। নিজে কাপোৰ ধুব লগা হৈছে। নিজে বাচন, নিজৰ কাম নিজে কৰিব লাগিছে। ঘৰত কি, এতিয়া মই ঘৰত আহিছো চোৱা -যি খাম কৈছো তাকে বনাই দিছে মায়ে। সেইবোৰ মানে মনত পৰে ন। যেতিয়া আহ নিজে কৰিব লগা হয়। তেতিয়া মন -কিমান মানে ঘৰৰ কথা সেইবোৰ মনত পৰে। পৰিয়ালৰ কিমান এটা গুৰুত্ব মানে দায়িত্ব আমাৰ জীৱনত। আহ যে আমি মাৰ কিমান মনত পৰে। আমি তিতয়া নিজে বনাই খাব লগা হয়।
হয়। এইটো তুমি ঠিকেই কৈছা। যে চাবা আমি আগত যেতিয়া ঘৰত থাকোতে মানে ভাবিছো এই ঘৰৰ বস্তু নাখাওঁ, বা এনেকুৱা শাক-পাচলি বা এনেকুৱা নাখাওঁ মান আমাৰ মানে স্বাস্থ্যৰ কাৰণে মা আমাৰ মা -মাহঁতে ইমান মানে ধৰা স্বাস্থ্যৰ বস্তুবিলাক বা শাক পাচলিবিলাক আনি খুৱাইছিলে। কিন্তু হোষ্টেলতো আমি এনেকুৱা আমাৰ এতিয়া কোনেনো যি আছে, সেইটো খাব দিয়ে। বা এনেকুৱা এতিয়াহে গম পাইছো ঘৰৰ মানে ধৰ ঘৰৰ মহহত্ত বা ঘৰৰ খাদ্য বিলাক মানে এনেকুৱা আৰু কাৰণ এতি চাবা এতিয়া আমি বেমাৰ পৰিলে বা তোমাৰ ধৰা বেমাৰ হলে বা ধৰ এ জ্বৰ উঠিলেও এতিয়াতো আমাৰ স্বাস্থ্য চ আমি নিজে চাব লাগে ঘৰৰ মানুহ বিলাকে আহি আমাৰ চাব নোৱাৰে বা হোষ্টেলৰ মানুহ বিলাকে চাব নোৱাৰে এতিয়া যদি আমি যদি ঘৰত থাকি মানে ঘৰত থাকি কি ঘৰত যদি থাকিলো আমাৰ মাহঁতে ইমান চোৱা চিতা কৰিলে বা আমাক সময়মতে আমাৰ খাই খোৱাই বয় কৰি কেনে বা ঔষধ খুৱাই কিনে আমাক অ আৰাম কৰিব দিলে হয় হয় নে নহয় কোৱাচোন।
হয় হয় এতিয়া এইটো ঠিকে ক'লা তুমি এইবোৰ আমাৰ মনত পৰে যিহেতু আমি কেনেকুৱাকৈ ঘৰৰ কিছুমান আমাৰ এ সেইটো তুমি যেনেকুৱা হলা আমাৰ বেমাৰ হ'লে আমাৰ মাহতে চাই। তাত হস্পিতেেল থাকিলে অ হস্পিতেল মানে ভুলতে ওলাই গ'লে মানে যেনেকুৱা আমি হোষ্টেলত থাকিলে আৰু মাহঁতে কেনেকৈ আমাক চাব চাইছিলে ঘৰত। বাক কেনেকুৱা আমাক এইটো খা কৈছিলে সেইটো খা কৈছিলে আমি নাখাইছিলো। এতিয়া মনত পৰে যে সেইবোৰ আমাক খা কিয় কৈছিলে। বা আমি কিয় উম নাখাও বুলি কৈছিলো এইবোৰ মানে এনেকুৱা লাগে কিয় বা আমি এনেকুৱা কৰিছিলো নাখা বুলি কৈছিলো। এতিয়াতো নাখালে আমি এনেকুৱা বেমাৰ নহলে হয় আমাৰ স্বাস্থ্য়তটো ভালে ৰাখিলে হয়। সেই যিমান পাৰো আমি মই জানো আৰু মা দেউতাৰ কথা শুনিব লাগে। মা দেউতেমাৰ কাৰণ ভালৰ কাৰণে কৈ যিহেতু আমি সেইবোৰৰে মানি চলিব লাগে মা দেউতাৰ কথা আমি পৰিয়ালৰ গুৰুত্বতো বুজিব লাগে। আৰু যিমান কাৰণ আমাক চোৱা মা দেউতাই আমাক এটা সৰুৰ পৰা আমাক জন্ম দিয়াৰ পৰা আমাক সৰু পৰাই ভালকৈ চাই চিন্তি এতিয়ালৈকে আমাক ইমান ডাঙৰ পৰিছে মা দেউতাই আমাক এ মায়ে যদি আমাক কেতিয়াবা হাত খুৱাই দিছিলে তেয়া দেউতাই আমাক হাতৰে খোজকাঢ়িছে যেনেকৈ। সেয়ে আৰু যিমান গাৰো আমি পৰিালো ঘৰু দিব লাগে আমাৰ বাৰে পৰি মা দেউতাই কি কৰিছে। আমি সেইটো বুজি সেইবাবে আমি ডাঙৰ হয় ভ চতলৈকে মা দেউতাকো আমি হেৰি দিব নালাগে খুত দেখিছো মই আৰু আজিকালি নিউজতো শুনিছো এনেকুৱা সিহঁতে মা দেউতাকুৰক ডাঙৰ মানুহ হয় এ আন্নাথ আশ্ৰমত থৈ দিয়ে সেইবোৰ কৰিব নালাগে মা দেউতাক ঘ আমাৰ ত দায়িত্ব বুলিুলিয়ও নহয় আমি আমাক মা দেউতাই সৰুৰ পৰাই এতিয়া ডাঙৰলৈকে আমাক চাইছে যিহেতু আমিও টো আমাৰো এটা দায়িত্ব আমি মা দেউতাক চাবই লাগিব। আৰু মা দেউতাই আমাৰ কাৰণে ইমান কৰিছে সিহঁতে মানে একো নাই ক মানে আমাৰ কাৰণে এটা ভগৱানৰ সমান বুলিুলও কব পাৰি মা দেউতাই। সেইকাৰণে আমাৰ মানে কিমান কি কৰিছে ন আজিলৈকে।
হয় তুমি একদম ঠিকে কৈছা ঠিক আছে আমাক সৰুৰ পৰাতটো আমি ধৰ আমি সৰুৰ পৰাৰতো আমি স্কুলত যোৱা নাই ন সৰুত প্ৰথমতে আমাৰ মাহঁতে আমাক পঢ়াব শিকাইছে অ আ বিলাক বা তোমাৰ দেউতাই খোজ কাঢ়িব সোজকাঢ়িছে। বা আমাৰ যিমান বস্তু লাগে বা ধৰা আমাৰ যি চব অ' মানে সপোন বিলাক সপোন বো নহয় যিবিলাক আমাক বস্তু লাগে লাগতে বস্তু চব মা দেউতা দিছে বা তেওঁলোকে নাখাই কিনে বা ধৰক দেউতাৰ কাপোৰ বিলাক নিকিনি কিনে আমাৰ কাৰণে কিনি যে বা মায়ে কিবা নাখাই কিনে আমাক কাৰণে দিয়ে। বা এনেকুৱা বহুত ধৰণৰ আৰু তুমি যে ক'লা আজিকালি মানে ল'ৰা ছোৱালী ডাঙৰ মানুহ হয় কিনে যে মানে মা দেউতাকো পাহৰি যায় তুমি একদম ঠিকে কৈছা চাবা আজিকালি কি হৈছে আৰু। আজি ল'ৰা ছোৱালী বিলাকে মানে পঢ়িবৰ কাৰণে বাহিৰত বাহিৰত যায় বা কামৰ কাৰণে বাহিৰত যায়। আৰুনে বাহিৰৰ বাহিৰতে তোমাৰ পৰা চছেটেল হৈ কিনে মানে মা দেউতাক পাহৰি যায় বা পিছত যেতিয়া আহে তেতিয়া মানে মা দেউতা ত ম বিদ্যা আশ্ৰমত মানে পঠাই দিয়ে ম দেখি একদম বেয়া লাগে কাৰ চ য যোন ম বি যোনটোোন ম মে যিহেতু আমাক মা দেউতাতে সৰুৰ পৰা ডাঙৰলৈ কি ইমান সফলতা মানুহ বনাইছে বা ইমান মানে আমাৰ ভাল মানুহ বনাইছে সেই মা দেউতাক পিছলৈত তেওঁলোকে পাহৰি যায় বা পিছলৈ মানে বৃদ্ধ আশ্ৰমত এৰি দ দেখি একদম বেয়া লাগি যায়। আমি যিমান পাৰো আমাৰ মা দেউতাৰ সপোনবিলাক আমি পূৰণ কৰিব লাগে বা আমি মা দেউতাৰ কথা সুনিব লাগিব বা আমি মা দেউতাই যিমান ক দুখ কষ্ট পাইছে। সেইবিলাকক মানে মানে যিমান দুখ কষ্ট হৈছে সেইবিলাকক আমি আমাৰ মা দেউতাৰ সপোন পুৰা কৰি কিনে তেওঁলোকক মানে আমি এটা ভাল এ বন বিলাক দিব লাগে বা এতিয়া ধৰা আমাৰ মা দেউতা বিলাক বহুত কষ্ট পাইছে বা ধৰা মানে আমাক আমাৰ ইহঁতে নাখায়কিনে আমাক খুৱাইছে। বা আমাৰ কাৰণে বহুতো ধৰণৰ ইমান কষ্ট হৈছে ন সেইবিলাকৰ আমি চাব সপোন পুৰা কৰি কিনে মা দেউতাক চাব লাগে বা বহুতো এনেকুৱা কথা হয় নে নহয় কোৱাচোন।
হয় হয় আমিতো মা দেউতাৰ এইবোৰ আমি মা দেউতাকো চাব লাগে আৰ আমাৰ যদি কিবা এটা ধৰা বেমাৰ হৈ পুটুক কে মা দেতাই একদম বহুত এটা হেৰিত আহি যায়। সিহঁতে ভাবে কিন্তু কেনেকুৱা এতিয়া সিহঁতক ভাল কৰিম ইটো খুৱাব আমাক ইটো খুৱাব। ঠিক তেনেকুৱা আমি মা দেউতাক আমি এটা সময়ত চাব লাগিব যেতিয়া আমি নিজে কৰিব পৰা বা আমি এটা নিজে ভাল খিনিয়ে ডাঙৰ মানুহ এজন হ'ম তেতিয়া আমি মা দেউতাক চাব লাগিব কাৰণ আমি তেতিয়া এজন এনেকুৱা মানুহ হ'ম যে আমি মা দেউতাক চাব পৰা হ'ম। ঠিক তেনেকুৱা আমি বুচাবা আমাক মানে আমাৰ নি আমাৰ সপোনবোৰ পুৰা কৰিবলৈ মা দেউতাই মা দেউতাৰ সপোন পুৰা নকৰে বা ঠিক তেনেকৈ যোবা আমি যদি কেতিয়াবা কৰবাত যাব লগা হয়। আমাক যাব দিব লাগাহলে সিহঁতে নাযাব ঠিক তেনেকে আমিও ডাঙৰ হৈ মা দেউতাক নেদেখা জাগা আমি দেখাব পাৰো। বা সিহঁতক ভাল ভাল আমাক কাৰণ বহুত দেউতাৰে ক্ষেত্ৰত চাবা যে আমাক আমাক কাপোৰ দিবলৈ দেউতাই নিপিন্ধে দেউতাই মানে বেয়া কাপোৰ পিন্ধি থাকিব ফাটা ফুটা। ঠিক তেনেকে আমিও দেউতাক মানে সেইখিনিয়ে মৰম যাচিব পাৰো কাৰণ আমিতো কাপোৰ মানে কি আমি বহুত পইচা ইচ্ছা দিলেও কেতিয়াও আমি মা দেউতাৰ ধাৰ বোৰ এনেকুৱা কেতিয়াও পূৰা কৰিব নোৱাৰিম তথাপিতো আমি যিমান পাৰো সৰু সৰু হেৰিৰে বস্তুৰে আমি মা দেউতাক যদি সুখ সুখী কৰিব পাৰো আমি সেইটো কৰা জৰুৰী ন আমি মা দেউতাক কেতিয়াবা ধৰা বস্তুৱে দিলো বা কেতিয়াবা আমি কিবা এজন ভাল মানুহ হই দেখুৱালেতো মা দেউতাই কিমান আনন্দ পাব আমি যদি কেতিয়াবা পুলিচ অফিচাৰে হৈ যাও বা ডাক্তৰ ডাক্তৰ হও মাৰ তৰ কিমান হাঁহি এটা মুখত আহিব যে অ হয় ইমান দিনৰ কষ্টৰ ফলটো মই আজি পালো যে ইমান দিন মই কষ্ট কৰি ডাঙৰ কৰি পঢ়া শুনাই ইমান ডাঙৰ মানুহ কৰি আজি এটা তাই ভাল মানুহ হৈছে তাই জীৱনত ভাল হ'ব এনেকুৱা মানে ম দেউতাৰ ধাৰণাটো আমি সপোনটো পুৰা কৰি সিহতক মানে আমি যাতে আমাৰ পৰা দূৰ কৰি নিদিওঁ আৰু মই সেইটো মোৰ ধাৰণা সেইটো দেই। যে আমি যিমান পাৰো মা দেউতাক ভালে ৰাখি ব লাগে আৰু আমাৰ লগতে ঠিক তেনেকে সেইটোৱে মই ভাবো যে আমাৰ জীৱনত আমাৰ নিজৰ নিজতোতো ভাবিবই লাগিব ঠিক তেনেকৈ পৰিয়াল গুৰুত্বতো আৰু বহুত উপ ৰত বুলি ভাবো দেই মই। আমি মানে পৰিয়াল গুৰুত পৰিয়ালৰ প্ৰতিও আমি গুৰুত্ব গুৰুত্ব হব লাগিব আৰু।
হয় তুমি একদম ঠিকে কৰিছা এতিয়া কি কয় এতিয়া যে অলপ আ, ভাইটি ভণ্টিৰ লগত আমি ইমান লাগি থাকোঁ বা বহুতখিনি কাজিয়া কৰোঁ কিন্তু যেতিয়া মই লগত কি কয় দূৰত লৈ থাকোঁ তেতিয়াহে মানে ভাইটি ভন্টিহঁতৰ বেছি মৰম বা বহুত মৰম লাগে বা মানে এনেকুৱা যে বহুত মনত পৰে ভাইটি, ভন্টি, আইতা, ককা বহুত আৰু এনেকুৱা। আৰু চাবা এতিয়া বিপদ পৰিলে বা কিবা এইটো হ'লে বা বহুতো এনেকুৱা মানুহবিলাক আছে না যোনে মানে ধৰা আমাৰ মানে উন্নতি দেখিব নোৱাৰে বা এনেকুৱা বা কিবা আমি যদি নহয়, এনেকুৱা কৰি এ, এনেকুৱা কাম কৰি বা এনেকুৱা কাম এনেকুৱা কৰে ন বহুতো এনেকুৱা জানো মই এতিয়া চাবা বিপদ ক'ব বা সেনেকুৱা তেনেকুৱা বুলি কি লাষ্ট মানে আমাৰ একমাত্ৰ আমাৰ পৰিয়ালবিলাক আমাৰ লগত থাকে বা বহুতে আমাক পীঠ দেখাই গুচি যায় বা কিন্তু আমাৰ লগত একমাত্ৰ আমাৰ পৰিয়াল আমাৰ পৰিয়ালে থাকে আমাৰ লগত।
উম, উম এইটো ঠিকেই ক'লা। আমাৰ হয়, হয়, আমাৰ পৰিয়ালে যিহেতু আমাৰ লগত থাকে, সেয়ে আৰু আমিও নিজৰ পৰিয়ালটোৰ কথাই ভাবিব লাগিব পৰিয়ালক গুৰুত্ব দিব বেলেগ একো গুৰুত্ব দি নি নিজৰ পৰিয়ালক গুৰুত্ব দিব লাগিব আৰু।
এই বিষয়ে আমি জানিলোঁ আৰু ইমানখিনিয়ে কথা পাতি কেনে তোমাৰ লগত আছে।
হয়, হয়, তোমাৰ লগতো বহুত কথা জানিলোঁ আৰু।
অ', ইয়াতে ৰাখিছোঁ আজিৰ বাবে।
অ', দিয়া, দিয়া ৰাখিছোঁ ময়ো।